কি কৰিছা
এনেই বহি আছোঁ তুমি
বহি আছো শিৱসাগৰত যে মানুহ বহুত মৰিছে গম পাওঁ নাই তই
মই যে তোমাৰ লগত পাতিলে ন তোমাৰ চাউণ্ডো স্পষ্টকে নাহে
শুনিছা নাই এতিয়া
হেডফোন লৈ আছা
নাই লগোৱা ফোনটো কানত লৈ আছো
মুখৰ ওচলে নে উহো ভালকে নাই আহা চাউজ স্পষ্ট নাই হোৱা
এতিয়া
নাই হোৱা
অ শিৱসাগৰ মানুহ শিৱসাগৰ যে বহুত মানুহে মৰিছে গম পাওঁ নাই তুমি একত্ৰি মানুহ মৰিলে
দেখিছো বহুত মানুহ মৰিছে কেনেকে পথাৰবোৰত মানুহৰ এতিয়া পানীটো শুকাইছে ন অলপ গোটেই কেনেকে উম
মইয়ো ডিব্ৰুগড়ত আছোঁ যেনিবা মানে মানুহ মানুহ সেইবিলাকে ন দহ মিনিটৰ পিছত পানী হৈ গ'ল গম পোৱা নাই
উম
দহ মিনিটৰ ভিতৰত পানী সোমাই মানুহ উটুৱাই লৈ গ'ল আমাৰ নবৌ হতৰ লগৰ এজনী যেনিবা অ মানে তোমাৰ হেৰি এ কিবা ইণ্টাৰনেট বন্ধ হৈ আছিলে নেকি নেটটো শ্ল' আছিল সেইকাৰণে মানুহবিলাকে গব নাপালে কিব কিবি যদিও নিউজত দিছিলেও তাপা অকণ অকণমানকে হলেও বাৰীত সোমাইছিলে অকণ মান হলেও তাত পানী হোৱা নাই ন আজিলৈকে নগা পাহাৰ পা পানীটো পোৰা গুচি আহিলেতেন দহ মিনিটৰ ভিতৰত মানুহৰ ঘৰত সোমাই তোমাৰ এককাল পানী হৈ গ'ল তাৰপিছত আকৌ মানে মানুহবিলাক ৰাস্তা যাব পৰা মানে ঘৰৰ উপৰিদে পানী গুচি গৈছে
তেনেকুৱা স্পীড পানী আহিলে দচ মিনিটৰ ভিতৰত
মানুহে কি কৰিলে বাৰু সেইটো টাইমত
বস্তু সস্তো সামৰিবলৈ টো নহলেই মানুহ কিছুমান ওলাই মানে ঘৰৰ পৰা ওলাই যাব নোৱাৰিলে উটুৱাই লৈ গল তেনেকে
ফোন এটা আহিছে কি কও বাও পাৰ্চেলৰ হ'বলা অ হেল্ল'
হেল্ল
ইয়ে মোৰ এনেই কলি এইকণ টাইম হেৰি হ'ল কিবা কয় কালিয়ে সকাম আছিলে আমাৰ ওচৰৰ মানুহ এবাৰ মানে সকামলে মাতি থৈ গ'ল সিদিনাখন দেই
উম।
সকাম কালিয়ে আছিলে, মই পাহৰিলো কবলে দেউতাক। মই শনিবাৰে বুলি ভাবি আছিলো তাৰপিছত, কেলে সকামলৈ নগলো সেইটোকাৰণে সুধিবলৈ ফোন কৰিছিলে। মই কৈছো আপোনাৰ, মানুহজনে সোধাই নাই নহয় দেই মই কৈছো দেই আপোনালোকৰ সকাম কেতিয়া বাৰু? তাৰপৰা হাঁহিছে কৈছে কালিয়ে গ'ল বোলে সকাম।
কি কৈছিলা? মই অঞ্জন দেখিলো, অঞ্জনা নেদেখিলো সেইটো কাৰণে ফোনটো মই ৰিচিভ কৰি দিলোঁ। দেতা আহিছা চতিয়া
মোৰ তাই মোক একো কৰা নাই ভাত কুন্দুলি আলু ভাজি আৰু হেৰি তেনেকৈ খালো আৰু।
অ। আমাৰু কুন্দুলি ভাজি আছিলে।
আজি আজিতো বৃহস্পতিবাৰ ন, আজি পাতি শেষ কৰিব লাগিব মোৰ বহুত আছে, গম পোৱা নে নাই?
আজি বুধবাৰ, অ, আজি বৃহস্পতিবাৰ? শুক্ৰবাৰৰ ভিতৰত শেষ কৰিবলৈ দিছিলে।
মোৰ হোৱাই নাই নহয়।
আমাৰ ৰিজাল্ট কেতিয়া দিব বাৰু?
দিব চাগে এতিয়া, এই দুদিনৰ ভিতৰতে।
তাকে দিব হ'ল আৰু।
উম। তোৰ টাস্ক কমপ্লিট হল নে নাই?
নাই হোৱা মানে পোন্ধৰটা হৈ আছিলে নহয়, পোন্ধৰটা হ'ল। তাৰপিছত হেৰিটো আছে, এতিয়া আকৌ বিছটাৰ ভিতৰত আহিলে।
নহয় সেনেকৈ গৈ থাকিব, তোমাৰ পোন্ধৰটা পোন্ধৰটা তোমাৰ বাৰ মিনিট কে এশ আশী মিনিট হৈ যায়।
তোমাৰ এইটো কল কৰিলে হৈ যাব চাগে, মোৰ হোৱাই নাই। মোৰ দুটা হৈছেহে, অ তেৰতা হৈছেহে।
অ।
মই যদি নাপাতো আজি, মোৰ কেঞ্চেল হৈ যাব।
পোন্ধৰটা, পোন্ধৰটা কলত কিমান কে বাৰ মিনিটত কে।
উম।
অ।
মোৰ কেঞ্চেল হৈ যাব নেকি বাৰু?
কাইলৈ ভিতৰতহে দিছে। তোৰ কেইতা হ'ল এতিয়া লৈকে?
তেৰটা, তেৰটাও মানে সম্পূৰ্ণ হোয়াই নাই।
উম। হৈ যাব এনেও, তেৰটা হত দিচ হৈছেহে।
কোনে, কাৰ লগত পাতিম মই?
তেৰটা, চৈধ্য, পোন্ধৰ আৰু দুটাহে আছে।
তেৰতা মোৰ হোৱাই নাই মানে, তা আৰু এটা আগৰ কল এটা আধা পাতিছিলো অকল এশ আশী মিনিট হোৱা নাই মানে।
সেইটো সেই, মোৰ তেনেকে মোৰো হোৱা নাই তেনেকে।
অ
তাত দেখাই দিয়ে ন, পোন্ধৰ মিনিট আমুক মিনিট হৈ গ'ল তামুক মিনিট হ গ'ল তেনেকে দেখাই দিয়ে। অ কি হেৰি দি অ কালি পতা কেইটা হেইটা একচেপ্ট কৰিলেনে নাই চাওঁ ৰ'হ।
আৰু মোৰ লগত পাতিবানে মই কৰিলে?
অঁ। লগতে নকৰিবি, লগতে কৰিলে বেয়া।
শিৱসাগৰ মানুহবোৰ কি হ'ব বাৰু বহুত বেয়া লাগিছে দেই।
মানুহবোৰ বহুত মানুহ মৰিলে ন, ওপঙি আছে ডেদবদি বিলাক।
উম কেনেকে দেদবদীবোৰ ওপঙি ওপঙি আছে বা ইমান বেয়া লাগিছে।
তোমালোকৰ লগৰ ছোৱালী এজনী হা। মানে পানীত তেকেতাতে মানে দোকান খনৰ পৰা ওলাই আহিছে। নহয় ৰাস্তাৰ পৰা ৰাস্তালৈকে, তাৰপা হেৰি গাডী পানী অহা দেখি মানে গড়ীখন পিছুৱাই ব্ৰেক কৰিলে নহয়, ছোৱালি জনি লগে লগে উতাই লৈ গল মানে দৰ্জা খন খুলিব নাপালে উটুৱাই লৈ গ'ল।
অঁ।
তাৰ লগত মানুহ এঘৰ বাৰী তাপা মানুহ জনী গৈ পিনি ঘৰ এটাত মানে লাগি ধৰিব লাগে গৈ পিনি। তাৰপৰা চটৰ ওপৰত মানে ঘৰতো চ টিঙৰ ওপৰত দুদিনলৈকে থাকিলে এনেকেই। বাছিলে বাও। আমাৰ ইয়াতে ইমান ভয়ংকৰ পানী হোৱা নাই দেই আজিলৈকে সেনেকে হয় প্ৰতিবাৰে হয় বাৰু।
ছে আ এতিয়া য'ত যে পানী যে হৈছে যে তাত আগতে পানী চানী নহয় বোলে।
নহয় সেইকাৰণে গ'ম নাপায় মানুহবিলাকে, শিৱসাগৰত
আৰু গোটেই অ ইমান বেয়া লাগিছে, সেইজনী ভাগৰ বিয়া অক্টোবৰৰ কেই তাৰিখে আছিলে গোটেই কাপোৰ গাল গোটেই হেৰি হৈ আছে।
কেনেদৰে চুফা আৰু গাড়ী চাড়ী ডুবি গৈছে একদম।
গাড়ী চাড়ী উতি গৈছে, ‌ ফ্ৰিজ বিলাক ফ্ৰিজ ৱাশ্বিং মেচিন এই সবা দেখাছে নহয়। গোটেইবোৰ একদম এনেকে পানীত ওপঙি ওপঙি আছে।
উম।
ফ্ৰিজ টো পানী ওপঙি আছে, ৱাচিং মেচিন তলত সেইবোৰ আৰু সেইবোৰতো বেয়া হৈ গ'ল আও ন।
বেয়া হ'ল আৰু এইবিলাক গাড়ী চাড়ীত ডুবি গৈছে কিছুমান, দামী দামী গাড়ী ডুবি গৈছে।
অঁ, ইমান যদি ঘৰ মূধলকে পানী হয়, গাড়ী ডুবিয়াই যাব ন গাড়ী বোৰ আকৌ ভাল কৰিব পাৰিব নাই।
ইঞ্চুৰেঞ্চ থাকিলে হেৰি হ'ব ক্লেইম হ'ব।
এইবোৰ চৰকাৰে দিব লাগে আক, একদম পইচা দিব লাগে কাৰণ এতিয়া ৱাচিং মেচিনটোত কিমান দাম। ফ্ৰিজটো কিবা কিবি কাপোৰ কানি ধান চান সেইবোৰ কি কৰিব বাৰু মানুহ বোৰে?
তাকে।
ভাবিবলে, ভয় লাগে দেই আৰু দুখীয়া দুখীয়া মানুহ ন
সেইটোৱে। ধনী বিলাকৰ একো ল নট ধৰন বিিলাকে পইছা হেঁত আছিলে আক
এইবাৰ চবতকে শিৱসাগৰতে পানী বেছি হৈছে ন।
শিৱসাগৰ ধেমাজি লখিমপুৰত ইমান নাই হোৱা পানী, লখিমুৰত ইমান হোৱা নাই এইবাৰ।
শুনা নাই, সিদিনাখন যে আমি আহোতে যে দেখিছিলো যে পানী যে হৈছিলে।
অ'।
সেইবিলাকত হৈছে যে।
এইেবিলাকত হ'বই অকণ অকণ। এইবাৰ আমি গাঁৱতে এইবাৰ পানী হৈছিলে মানুহৰ ঘৰ ওচৰত ডুবিছিলা অলপ অলপকে। কিন্তু ইমানো নাই আৰু।
মই এটা কথাও বুজি নাপাওঁ ইমান ঘৰমুধলকে পানী অহাকে মানে পানীতটো ক'বা আহি যায় মানে।
এই এইটো পাহাৰৰ পৰা পানীটো আহে ন মাথা বিলাক থাকে নাই। মথাউৰিতে জমা হৈ থাক পানী বিলাক পাহাৰৰ পৰা নীটো বৰষুণ বৰষুণ দিল পাহাৰৰ পৰা পানী এই জমা থাকে মথাইবিলাক এটা মাথাৰি ভগাৰ লগে, লগে আৰু অকণমান লিক ৱাৰ লগে লগ গোটেইটো ভাগি যায় নাই। ডাইৰেক্ট পানীটো সুৰা হুৰে হৈ গুছি আহে তিতিয়া।
উম, তেতিয়াচোন মানুহ বিলাকে মাথাউৰিতো পুতি দিলে হয়।
মাঠিটো কেনেকে পুতি দিব মাথাঠৰিটো
অকমান ভাগোতেই পুতি দিলে হ'লচোন।
সেইটো অকণমান ভৰাৰ পিছত ৰখাব নোৱাৰা আৰু তুমি স পানীটো কিমান' যোৰত আহিব বুলি ভাবিছা তুমি। সেইটো তেনেকে ৰখাব পৰা বস্তু নহয় পানী বহুত পাৱাৰ আছে গ'ম পোৱা নাই। ডাইৰেক্ট অকণ ভাৰ লগে, লগে আৰু সেইটো ঘূৰা হুৰে আহি থাকিব তাত ৰখাব নোবাৰা তুমি। বহুত পেছাৰ থাকে নহয়।
মানুহ ঘৰত যে চাৰিটা মানুহ যে মৰিলে সেইকেইটাৰ বা এতিয়া বাপেকটোহে আছে অকল।
উম এইব ন ম গ দেখ
অ', সেইবোৰ কি হ কি হ'ব বাৰ সেই ঘৰখনৰ ইফালেতো বানে জুৰুলা কৰিলে এইফালে মানুহকেইটাও নিলে।
ত কৰিব চাগে বৃদ্ধাশ্ৰমত দি দিব চাগে মানুহটোক। নহ'লে ক'ত ন অকলে থাকিব, সেইটো মানুহ আৰু মানে জীয়াই থাকিও
লাভ নাই অ', সিও মৰাই ভাল আছিলে।
চাই দ ম বুলিছিল নাইনে মানে কি জীয়াই, জীয়াই মৰি থাকিব
এতিয়া মই ডেডবটী কেইটাও বিচাৰি পোৱা নাই নহয় ন
মাকো বিচাৰি পোৱা নাই
ছোৱালজনী পালেনি
অ'।
শুকালে ওলাব চাগে ডেড যদি নদী চদীত পোৱাগে তাই
এতিয়া পানীবিলাক শুকোৱা পিছ নে ন হেৰি গ হৈছে
পানীকেইটা পানী বিলাক শুকাই যায় কেনেকে
পানীবিলাক শুকাই নযায় পানী বিলাক গুচি যায় গম পা ইছা এতিয়া, পানী শুকাই যায়, কিন্তু একেবাৰতে শুকাই যাব নোৱাৰে দুদিনতে পানী।
মানে, ইমান খিনি পানী কেনেকে শুকাই যাব?
মানে, চোৱা দেই এতিয়া পানীটো চোৱা দেই জমা হৈ আছে নাই তোমাৰ? সেইটো ভগা লগে পানী খিনি মানে, গোটেইখিনি শেষ নোহোৱালৈকেতো আহিয়ে থাকিব ন। দুদিনলৈকে আহি আছে, তাৰপিছত পানীখিনি গৈ পিনি কবাত নদী চদীত পৰিছে গৈ পিনি, তাৰ পৰা পানী ওলাই গুছি গৈছে। সেইদিনলৈকে পানীটো ফ্ল' হৈ আছে গ'ম পাইছা।
সেই খিনি পানী আকৌ বেলেগতো বান্ধ কৰিছে চাগে।
সেইবিলাক পানী নদীয়ে চদীয়ে গুচি যাব ইমান বান নকৰে, সেইবোৰ পানী বেলেগ বেলেগ নদীত গুচি যাব। উটি ভাহি পিনি সেই কৰি পিনি এতিয়া কি-এতিয়া কিছুমান নদী এতিয়া তোমাৰ চাবাচোন বানপানী হৈছে, কিন্তু কিছুমান নদী শুকাই আছে আকৌ। সেইবোৰ নদীত পৰাগে নাই মানে, সেইবোৰ নদীত দুদিন পিছত পৰিগৈ। গম পাইছা, নদীয়ে নদীয়ে গৈ থাকিব।
বৰ আচৰিত লাগে, আকৌ দেই ভাবিলে সঁচাকে। মানুহ বিলাকে কিমান কষ্ট খায় বাৰু আমাৰ বিলাকত যে, কিমান ভাল জেগাত পানী অকন নহয়, একো নহয়, ইমান ভাল।
অ, অ, ক'কা তোৰ হাতটো কাটিলে নেকি? ক'কা।
ভাত কিহে খালা?
কুন্দুলি আৰু ভাজি আৰু কিবা-কিবি আছিলে।